হেল্ল'
আহ কি কৰি আছা এ
এ এনেই আছো ৰবা এই বিদ্য়ালয় মহাবিদ্যালয়ৰ পৰা আহিলো অলপ আগতে
অঁ মহাবিদ্য কলেজলৈ গৈছিলে নেকি
অ গৈছিলো ৰ'বা আজি এয়া পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলিছিল আমাৰ কলেজ ত তাকে অকমান ভাগ লৈ আহিলো
ভালে দিয়া পৰিষ্কাৰ পৰি্ছন্ন হৈ থাকিব লাগে অ নিজৰ লগতে নিজৰ বিদ্যালয়। ক বা নিজৰ কলেজখনকো পৰিষ্কাৰ পৰিচছন্ন কৰি ৰাখিব লাগে আৰু ভালে মানে পদক্ষেপ লৈছে দিয়া বাকী খবৰ পাতি কেনেকুৱা আহে
এই খবৰ পাতি ঠিকে আছে দিয়া আৰু ইমান বেয়াও নহয় ভালো নহয় তোমাৰ
এ মোৰ আছে দেই আৰু ঠিকে আছে কি ক'বা আৰু চলি আছে চলিব লাগে আৰু বাকী ঘৰৰ ফালে কেনেকুৱা
থিকে আছে কিন্তু এই মাজে মাজে জ্বৰ হৈ থাকে এইয়া আহ বতৰ বিলাক ভাল নহয় যে আৰু প্ৰদূষণো বহুত হৈ আছে তাৰ ফলতো হয়তো বেমাৰ বিলাক হৈ থাকে আৰু মাজে মাজে
তাকে দিয়ে মানে তোমাৰতো এনে তোমাৰ অলপ অলপ সময়তে বেমাৰ হৈ থাকে ন ত অলপ ভালকে চাবা আৰু মানে পানী পানী চানী বুলি বিলাক অলপ ফিল্টাৰ কৰি খাবা আৰু বস্তুবিলাক হাত তাত ধুই খাবা আৰু পৰিষ্কাৰ পৰিচ্ছন্নত বজাই ৰাখিবা তেতিয়া মানে জানাই তুমি আজিকালি কিমান বেমাৰ হয় পানীৰ পৰাও বা তোমাৰ ভালকে পৰিষ্কাৰ হৈ নাথাকিলেওো ভালকে পৰিষ্কাৰ পৰিছন্ন হৈ থাকিবা আৰু
উম তাকে পৰিষ্কাৰ পৰিচ্ছন্ন এনে হৈ থাকো কিন্তু এয়া মাজে মাজে কেতিয়া কেতিয়াবা কিবা কাৰণত হেৰি হাত চাত ধোৱা নাযায় যে অকস্মাত কেতিয়াবা কিবা খাই দিলে াত কিবা ধলি মাকতি খালেও বেমাৰ হৈ যায় সেই তাৰ ফলতে কিবা কিবি হৈছে আৰু কিবা হৈছে নাজ জানো আৰু
তাকে দিয়া তোমাৰ যিটো পৰিষ্কাৰ পৰি্ছন্নতা যিটো আমি বজাই ৰাখিব লাগে সেই সিটো বাৰু এতিয়া আমি অলপ চলপ মানে মানুহে বজাই ৰাখিব ধৰিছে আৰু কিন্তু যিটো আৰু য'ৰ ৰ'দ প পৰিমাণত বজাই ৰাখিব লাগে সেইটো পৰিমাণত বজাই নাৰাখা দিয়ে মানুহবিলাকে মানে আমি ধৰি লোৱা এই যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা কথা কলে আমি যিটো এখন দেশৰে বা এখন ৰাজ্য়ৰে যিটো টো পৰিষ্কাৰ বা এ তোমাৰ সমাজ এখৰে ধৰি লোৱা য পৰিষ্কাৰ পৰি্ছন্নতা কৰি ৰাখিব লাগে এখন দেশ খুনক বা তোমাৰ ৰাজ্যখনক ত সেইটো মানে যিটো মানুহ আছে ধৰি লও আমাৰ ভাৰতৰে মানুহ সেইটো ভাৰতৰ মানুহ বিিলাকে মানে ইমান এটা মানে গুৰুত্ব বা তোমাৰ ইমান এটা মানে সেই নিদিয়ে আৰু ক'বলৈ গ'লে, তোমাৰ যেন য'তে ত'তে বস্তুবলাক পেলাই য'তে ত'তে সেইবিলাক পেলায়। অহ এ তোমাৰ ধৰি লোৱা প্লাষ্টিক হক বা অন্যান্য যিবিলাক জাবৰ জোঁথৰ, জাবৰ জোঁথৰ হওক বা তোমাৰ এ ধৰি লোৱা যিকোনো আৰু পেলনীয়া সামগ্ৰী হওক, সেইবিলাক মানে য'তে ত'তে পেলাই, মানে এনেকুৱা লাগে যে তেওঁলোকৰ এখন দেশে নহয় তেওঁলোক এখন ৰাজ্যহে নহয়। মানে তেওঁলোক নিজৰ ঘৰটো চাফা কৰি ৰাখিছে, বাহিৰৰ যিটো অ বস্তু বাহিৰৰ যিবিলাক এৰিয়া আছে বা বাহিৰ যিবিলাক ঠাই আছে, সেইবিলাক তেওঁলোকে লেতেৰা কৰিব। সেনেকুৱা আৰু তেওঁলোকৰ কিয়া ভাবে নাজানো। কিন্তু তেওঁলোকে এইটো ভাবিব লাগে যে নিজৰ দেশখন পৰিষ্কাৰ হৈ থাকিলেহে বাকী আমাৰ দেশখনক ভাল বুলি ক'ব বা বাহিৰৰ দেশবিলাকে
তাকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত যিহেতু আমাৰ স্বাস্থ্যৰো সম্পৰ্ক থাকে। মানুহে সেইখিনি কথা ভাবিব লাগে। অকল সকলো দেশখনৰ অকল বোলে চৰকাৰে বা কোনোবাই ভাবিলে এইটো নহয়। আমি সকলোৱে যদি আ আগবাঢ়ি নাযাও, এজন দুজন মানুহে সেইখিনি কাম কৰোতে কৰিব নোৱাৰে আৰু আৱৰ্জনা জমা হৈ থাকিলে যিহেতু ম' মাখি বিভিন্ন জীৱাণুৰ বৃদ্ধি পায়, নলা বন্ধ হলে পানী জমা হয় আৰু সেই পানীতে মহ ৰ জন্ম লয়, যাৰ ফলত জ্বৰ পেটৰ অসুখ আৰু আন বহুতো স্বাস্থ্য জনি ত সমস্যা সৃষ্টি হয় দিয়াচোন আৰু ব্যক্তিগত পৰিচ্ছন্নতাত সমান গুৰুত্ব দিয়ে। প্ৰতিদিনে যদি গা নুধো, দাঁত নামাজো, আহ ভাল কাপোৰ নিপিন্ধো বা হাত পাত পৰিষ্কাৰ কৰি নাৰাখো, নখ নাকাতো, পৰিষ্কাৰ কাপোৰ নিপিন্ধো, তেনেহলে আমাৰো বেমাৰ হ'ব দিয়াচোন। আমি সদায় গা চা ধুব লাগে বা হা হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে, দাঁত সদায় মাজিব লাগে। সেই সেনেকুৱা ধৰণৰ কথা দিয়াচোন। আৰু কেৱল শৰীৰ কিন্তু শৰীৰ শৰীৰ পৰিষ্কাৰ ৰাখিলেই নহয়। আহ ঘৰ, বিদ্যালয়, সমাজৰ পৰিৱেশো পৰিষ্কাৰ কৰি ৰাখিব লাগে, ঘৰৰ আৱৰ্জনা পৃথক কৈ সংগ্ৰহ কৰাৰ অভ্যাস গড়ি তোলা উচিত। কিন্তু পাচন শৈলীৰ আবৰ্জনা, যেনে শাক পাচলি খোলা আৰু খাদ্যৰ অৱশিষ্ট খিনি পৃথক কৈ ৰাখি, আহ সাৰ বনাব পাৰি। সেইখিনি কথা হয়তো মানুহে নাভাবে, মানুহে অকল আহ নিজৰ অ বস্তু খিনি আৱৰ্জনা খিনি ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰিলেই হয়তো আহ নিজৰ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে হয়তো গোটেই ঘৰটো পৰিচ মানে গোটেইখিনি পৰিষ্কাৰ বুলি ভাবে আৰু। আৰু আমি এখিনিও কৰিব পাৰো, আমাৰ যোনবিলাক আহ শাক-পাচলিৰ আহ যোনবিলাক আমাৰ আৱৰ্জনা আছে যোনবিলাক অৱশিষ্ট আমাৰ খাদ্য আছে, সেইখিনি যদি আমি পৃথকৈ ৰাখি গাত খান্দি যদি আমি জৈব সাৰ বনাও, হয়টো তেতিয়া আমাৰে সুবি ধা হয়। আমাৰে গছ-গছনি বা আমাৰে হেৰিবিলাক ভাল হয়। যাৰ ফলত আহ আমাৰে উপকাৰ হয় দিয়াচোন, তেনেকুৱা ধৰণৰ কথা। আৰু অপচনশীল আৱৰ্জনা, যেনে- প্লাষ্টিক, কাচ্, ধাতু, কাগজ পৃথকৈ ৰাখি পুনৰ ব্যৱহাৰ বা পুনৰ চক্ৰনৰ বাবে আমি পঠিয়াব পাৰি। আৰু এইবোৰ আৱৰ্জনা পৃথক কৰিলে ডাষ্টবিন, নলা, ৰাস্তা আৱৰ্জনা চব মানে আৱৰ্জনা মানে জমা কৰি কমে আৰু গোটেই আমাৰ পৰিৱেশটো আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে পৰিষ্কাৰ পৰিছন্ন হৈ থাকে। লগতে পৰিৱেশ প্ৰদূষণো হ্ৰাস পায়। আৰু প্লাষ্টিকৰ সমস্যাতো এটা ডাঙৰ সমস্যা আমি সকলোৱে জানোৱে। বহুতে বজাৰলৈ গলে একে বাৰে প্লাষ্টিক ব্যৱহাৰ কৰে বা বহুতে নকৰে বহুতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰে, কিন্তু বহুতে কৰে। আৰু আমাক যেতিয়া শাক-পাচলিবিলাক আনিবলৈ দিয়ে, তেতিয়া হয়তো আমাক প্লাষ্টিকৰ মোনাই ব্যৱহাৰ কৰি আউল মাৰে। পিছত এইবোৰ ৰাস্তাতে বা নলা বা পুখুৰীতে পেলাই দিয়ে, যাৰ ফলত গোটেই পৰিৱেশ টো হানিকাৰক হৈ পৰে, আৰু প্লাষ্টিক সহজ সহজতে নষ্ট নহয়ে, ই মাটি-পানীৰ ক্ষতি পানীৰ ক্ষয় কৰে, পশু-পক্ষী প্লাষ্টিক খাই অসুখ হ'ব পাৰে। সয়ে আমি কাপোৰৰ মোনা বা কাগজৰ মোনা বা পুনৰ ব্যৱহাৰযোগ্য বেগ ব্যৱহাৰ কৰিব লাগে আৰু।
হয় দিয়া, একেবাৰে একদম ঠিক কথা কৈছা দিয়া। মানে যিটো তোমাৰ আমাৰ যিটো পৰিস্থিতি পৰিচন দিব লাগে। সেই পৰিষ্কাৰ পৰিছন্নটো কিন্তু আমি আহ মানে বজাই নাৰাখো আৰু ক'বলৈ গ'লে। এই দিয়া মানে আমি তোমাৰ যিটো পৰিষ্কাৰ হওক বা আমাৰ সি ধৰি লোৱা খাদ্যৰে হওক, যিটো পৰিষ্কাৰ যিটো আমি ফল মূল যিহেতু জানাই তোমাৰ কিমান আজিকালি সাৰ বিলাক মাৰে বা তোমাৰ অন্যান্য যিবিলাক আ আ যিবিলাক সাৰ বা তোমাৰ অন্যান্য ধৰি লোৱা, যিবিলাক বস্তু আৰু। ত' সেইবিলাক তোমাৰ আমি যি ভালদৰে সেইবিলাক খাদ্যবিলাক নুধোওঁ বা তোমাৰ ভালদৰে আমাৰ ধৰি লোৱা, শাক পাচলিবিলাক ভালদৰে চাফা নকৰোঁ বা তোমাৰ ফল -মূলে হক আজিকালি কিমান তোমাৰ এই যিবিলাক দ্ৰব্য আছে দ্ৰব্যবিলাক উপ ওপৰত মাৰে সেইবিলাক ভালদৰে চাফা কৰি বা তোমাৰ কাটি পেলাই তোমাৰ
অ'! অ'! মানে, বাকলি বিলাক ভালকে পেলাই নিদিওঁ বা তোমাক ভালদৰে সেইবিলাক অ'! ধুই মানে চাফা কৰি কিনে নাখাওঁ। তেতিয়া আমাৰে বেমাৰ হ'ব আৰু তুমি ক'লাই যিবিলাক নিজৰ পৰি, পৰি পৰিষ্কাৰ পৰিচন্ন এ, ধৰি লোৱা তোমাৰ নখ দীঘল হৈছে। আজিকালি জানাই ছোৱালী বিলাকে মানে, নখ দীঘল কৰা এটা মানে, ট্ৰেনড হৈ গৈছে আৰু ক'বলৈ গ'লে। তেওঁলোকে বাৰু চাফা কৰি ৰাখে আৰু কিন্তু, যিবিলাক চাফা নকৰে। সেইবিলাক মানে অলপ সমস্যা হয় দিয়াচোন! ধৰি লোৱা তুমি এতিয়া নখ দীঘল কৰা তুমি অলপ ধৰি চাফা কৰি ৰাখা। সেইটো ভাল কথা দিয়াচোন! এনেকুৱা আৰু ত' সেয়ে আৰু ধৰি লোৱা তোমাৰ চুলি বাহওঁক বা তোমাৰ চুলিবিলাক যেতিয়া মানে, বেছি আৰু মেইন্টেইন নকৰা ভাল দৰে মানে, এনে আৰু এনে থৈ দিয়া আৰু। সেইটো তোমাৰ বেয়া কথা মানে, চুলি লাম্বা কৰে আৰু বহুতে কৰে। কিন্তু, সেইটো ভালদৰে ৰাখিব জানিব লাগিব বা তোমাৰ ধৰি লোৱা এইটো ক'লাই তো গা ধোৱা হওঁক বা তোমাৰ অন্যান্য যিবিলাক নিজৰে পৰিষ্কাৰ -পৰিচ্ছন্নতা আছে। সেইবিলাক তোমাৰ, সেইবিলাক নিজে বজাই ৰাখিব লাগিব। ত' তোমাৰ নখ চখ দীঘল হয় থা থাকিলেতো জানেই, ল'ৰা মানুহ বেছি নখ নাৰাখে। ত' আমি বিলাক মানে, যিটো মলি জমা হয় ন'। ত' সেইবিলাকৰ কাৰণে, আমি কাটি থাকিব লাগিব। ধৰি লোৱা তোমাৰে, এতিয়া তোমাৰ যদি এই বিলাক ভালদৰে নাৰাখা ত' সেইবিলাক তুমি ৰাখিলে লাভ নাই। আকৌ, ত' সেইবিলাকৰ দ্বাৰা তোমাৰ বেমাৰে হ'ব। সেইবিলাক, তোমাৰ খালে সেইবিলাক ত' যিটো, যিটো থাকে। বেক্টেৰিয়া বা ভাইৰাছ থাকিব পাৰে। ত' সেইবিলাক যিটো তোমাৰ পেটৰ ভিতৰত যাব সেইবিলাক মলিবিলাক। তোমাৰ ধৰি লোৱা সেই মলিবিলাক খালে তোমাৰ কিমান বেমাৰ হ'ব পাৰে। ত' এনেকুৱা কথা দিয়ে আৰু। সেইবিলাক আৰু পাৰিলে কাটিবা আৰু। নহ'লে ভালদৰে ৰাখিবা। নহ'লে আৰু বেমাৰো হ'ব তোমাৰ আৰু নহ'লে।
তাকে আৰু নাই, মই বাৰু নখ বিলাক চাফা কৰিয়ে ৰাখোঁ নাৰাখা নহয়। যিমান পাৰোঁ হয়তো, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ মই মানে, চেষ্টা কৰোঁ আৰু। কিন্তু, কি কৰিবা! কেতিয়াবা আমাৰো মন যায় আৰু সেনেকুৱা কথা দিয়াচোন। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা মানে, কেৱল আৱৰ্জনা আঁতৰাই নহয় দিয়াচোন। পানী, বিদ্যুৎ আৰু প্ৰাকৃতিক সম্পদত ৰ সঠিক ব্যৱহাৰ কৰাটো ইয়াৰ অংশ হৈ পৰে। আমাৰ সমাজত কেতিয়াবা দেখা পাইছে নে! মানুহে নলা বা নদীত আৱৰ্জনা পেলাই। ইয়াৰ ফলত কি হয় জানানে? ইয়াৰ ফলত এটা নলা বন্ধ হৈ পৰে বা বৰষুণৰ সময়ত পানী উপচি পৰে। দুৰ্গন্ধ হয় বা বানপানীৰ সৃষ্টি হয় আৰু তাৰ ফলতে আমাৰ হয়তো প্ৰকৃতিৰ ক্ষতি হয়। এ, সেনেকুৱা ধৰণৰ কথা আৰু, আৰু গাঁও বা চহৰ পৰিষ্কাৰ কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলে হয়তো আমি নহ'ব। অ'! চৰকাৰ স্থানীয় অ' সংস্থা আৰু নাগৰিক সকলোৱে মিলি মানে দায়িত্ব পালন কৰি কৰিব লাগিব আৰু চৰকাৰে ডাষ্টবিন দিছে আৱৰ্জনা সংগ্ৰহ কৰিবলৈ, সচেতন অভিযান চলাইছে। কিন্তু, নাগৰিকে নিয়ম মানি নচ নচলিলে চৰকাৰেনো তাতে আৰু কি কৰিব পাৰিব। সেইটো আমাৰ দায়িত্ব, আমি যদি নকৰোঁ তেনেহ'লে আমি ভাল সমাজ বা এখন ভাল অ'! আমি এজন ভাল নাগৰিক হিচাপে আমি পৰিচিত নহওঁ। অ'! সেইয়ে আৰু আমি যদি নিজৰ পৰা আৰম্ভ কৰোঁ, তেন্তে হয়তো আনেও অনুপ্ৰাণিত হ'ব। আঁ সেনেকুৱা ধৰণৰ কথা। গছপুলি ৰোপনৰ কথাটো ক'বই নালাগে। গছপুলি ৰোপনৰ লগতে পৰিষ্কাৰ, পৰিচ্ছন্নতাৰ বহুতো মানে পদক্ষেপ আছে। গছ -গছনিয়ে বায়ু বিশুদ্ধ কৰে, ধূলি কমাই, চা দিয়ে, পৰিৱেশ সুন্দৰ কৰে। আৰু পৰিষ্কাৰ আৰু সেউজ পৰিৱেশৰ মানুহৰ মনো ভাল ৰাখে দিয়াচোন। কেৱল গছ ৰোপন কৰিলেই নহ'ব, এইবোৰ যত্নও কৰিব লাগিব। বাৰু গছ পুলি ৰুই ৰোপন কৰি পানী নিদিলে বা সুৰক্ষা নকৰিলে হয়তো লাভ নহয়। দায়িত্বশীলভাৱে আমি গছৰ যত্ন লোৱাটো পৰিৱেশৰ এটা আমাৰ প্ৰতি কৰ্তব্য। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান আমি কেনেকে ফলসূৰ্তি কৰিব পাৰো সেইটো ত আমি বিদ্যালয় বা সমাজ এখনত নিয়মিত সচেতন সবা ৰাখিব লাগিব দ্বিতীয়তে পৰিষ্কাৰ পৰিৱেশৰ বাবে ডাষ্টবিন আৰু আৱৰ্জনা সংগ্ৰহ হৰ মানে সুবিধা থাকিব লাগিব আৰু তেনেক এনেকুৱা ধৰণৰ কথা দিয়াচোন আহ পৰিষ্কাৰ আমি প্ৰথমতে নিজে হ'ব লাগিব তাৰ পিছতহে বেলেগক পৰিষ্কাৰ কৰিবলৈ পাৰিম
হয় দিয়া একেবাৰে ঠিক কথা হৈছে যদি আমি নিজে পৰিষ্কাৰ নাথাকো তো আমি বেলেগকনো তাৰে বিষয়ত কি ক'ম আৰু ত' মানে এই যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা তো মানে সমাজ সমাজ এখনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা আৰু মানে এইটো যে বজাই নাৰখো আমি তেতিয়া তেতিয়া হ'লে চোন আমাৰ যিটো আগৰ যিটো নতুন প্ৰজন্ম আহিব লগা আছে ত তেওঁলোকে এইটো দেখিব তেওঁলোকে সেই একে কাম কৰিব ধৰি লও তোমাৰ ৰাস্তাত জাবৰ জোঁথৰ পেলোৱা হওক বা প্লাষ্টিক পেলোৱা হওঁক বা তোমাৰ অন্যান্য খনন নদীত তোমাৰ দেখিছা চাগে ভৰলু নদীতো এতিয়া ত' ভৰলু নদীত কেনেকুৱা অৱস্থা হৈছে। এইবিলাক কিহৰ কাৰণে হৈছে মানুহৰ যিটো অজ্ঞানতা বা তোমাৰ আৰৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নৰখা যতে ততে বস্তু পানী পেলোৱা সেইবিলাক কাৰণে হৈছে ত সেইবিলাকে দিয়ে ক'বলৈ গ'লে বহুত কথা ওলাই বাকী হ'ব দিয়া আজি নহলে ৰাখিছো।
অ‌ দিয়া ৰাখিছো।